শুনিছোঁ শুনিছোঁ, তুমি?
এ শুনি আছো।
কি কৰি আছা?
এ এনেই অলপ আছিলো, লেখা পঢ়া কিবা এটা কৰি আছিলো।
অ খবৰ খাতি ভালনে?
খবৰ খাতি ভালে ভালে, তোমাৰ ভাল?
মোৰ ভালেই দিয়া।
আজিকালি আজিকালি ক'ত থকা দেখা নাপাওঁ যে মানুহ?
মই আজিকালি অকমান চহৰৰ ফালে থাকো গম পাইছ নাই।
অ হৈ নে।
মানে তুমি এনেকে গাঁৱলীয়া জেগা পা মোক নেদেখিবা।
এনেই ব্যস্ত নি অলপ?
অলপ ব্যস্ত মানে তাকে বস্তু ব্যস্তই হৈ আছে বাৰু মানুহটো কিন্তু কাম নাইকিয়া ব্যস্ত কামত নহা ব্যস্ত।
শু অহ।
তাকে সেই তেনেকুৱা কথা আৰু।
উম বাকী ঘৰলে কেতিয়া আহিবা?
ঘৰলে মই পৰখিলে যাম বুলি ভাবিছোগে আৰু এতিয়া। সিদ্ধান্তটো লৈছোগে কিন্তু ৰুমটো এৰিবলৈ মন যোৱা নাই মানে মোৰ ঘৰটো।
মনটোৱে কোৱা নাই নে এৰিবলে।
একেবাৰে কোৱা নাই।
মই কৈছিলো চুন নকৈ।
তাকে হে এতিয়া বহুত বেয়া লাগি লাগি আহি আছে গম পাইছেনে নাই।
অ সেইদিনাখন অহ সেইদিনাখন তুমি চাবা অ সেইদিনাখন যেতিয়া বস্তু বাহিৰত ওলাবা
অহ।
তোমাৰ এবাৰ লাষ্ট ৰোমটোত চাবা কেনেকুৱা লাগিব হেইট তেৰি যামগে এইটোপা এনেকা লাগিব।
নক'বাই আৰু মই নোৱাৰিম চাগে চাব।
মানে মই ভালকে লৈ যাও মই প্ৰথম যেতিয়া যিটোত গৈছিলো ন। তাত অ তালে প্ৰথম ৰোমটোতে। ছমাহ এবছৰে আছিলো মই তাত। ৰুমটো ইমান ডাঙৰ নহয় ৰুমটো ইমান ডাঙৰ নহয় মানে।
ঘৰটো।
অ কিন্তু এইটো প্ৰথম আছিলো ন গৈ।
ন।
সেইকাৰণে মানে অলপ যোৱাখন এ এইটোপ যামগৈ বুলিতে হেৰি ল গৈছিলে। তাৰ পিছত নাই নাইচ এটাই এটা জেগাত শ্ৰী নহয় হ।
তালেছ। এ মই নোৱাৰিমেই এইটো মই আকৌ আহি লোমি চাগে।
ললবা।
কিছুমান শা। সনত থাকিলেও থাকি ভাল লাগে আৰু মানুহক সিমানখিনি শাসন লাগে।
ইমানতো আৰু এ বেলেগত থাকিব নোৱাৰে যে।
মানে ব । বয়সটো চাই পেলাই মানুহক অকণমান শাসন লাগে কাৰণ এ। তিয়া আ যদি। সেইখিনি যদি গোটেই যদি মানে খোলা খোলা পাই যাওঁ শাক। খন যদি নোপাওঁ মানে।
বেছি খোলাও ভাল নহয় দেখা নাই মই আমি। তা তাৰাপ বগ তম পিচাৰছিলো পুৰা শাসন নাই। একো শাসন নাই কিন্তু ৰুলতো মই কৈছো ত মই কাৰণো কলো নহয়।
এ গম পাইছো কিন্তু মানে তেওঁৰ কথাটো কি জানো নাই সেইটোতো সেইটোয়ে বাকী মানে কেনেকুৱা জানে নাই ক। থা টো এনেকুৱা হয় তোমাৰ কোনো শাসন নাই ঠিক আছে মানে এই চব আহিব পাৰে কিবাকিবি তুমিন চব। কৰিব পাৰ বা নিজৰ মতে ফূৰ্তি কৰিব পাৰা তেনেকুৱা তেনেকুৱা এতাত থাকি তোমাৰ একো লাভ নাই গম পাইছা নাই তোমাৰ নিজে শেষ হৈ নিজে। শেষ হৈ গৈ থাকিবা একো গম নাপাব তুমি।
এইটো বহুত বেয়া দেখা গুচছা।
এতিয়া আমি ভাল বুলি ভবা বস্তুবিলাক ভাল নহয় নহয়। আমি যিটো ভাল বুলি ভাবো সেইটো একোৱেই ভাল নহয়।
বহুত বেয়া।
আমি যিটো বেয়া বুলি ভাবো সেইটোহে আকৌ ভাল আকৌ এ সৰুতেও ভাবিছিলো যে। সে পঢ়াটোৱে পঢ়ি কি কৰিম। চবে বেপাৰ কৰিব চবে বেপাৰৰ কথা কয় আমিও বেপাৰ কৰিম হুম।
এতিয়া বুজি পাইছ যদি ভালকে পঢ়া হেঁতেন।
তাকে কাৰণ আমি এতিয়া বেপাৰ এটা। কৰিলে যেনিবা পইচা দিলে কবা এনেও সেইটো বেমাৰ ডুিবই কাৰণ চকু আত দেখিছে তেনেকুৱা বু বোৰ।
বহুত বহুত বহুত বহুত দেখি।
আৰু তুমি আজিৰ যুগত মানে ইমান ইমানখিনি প্ৰতিযোগিতা হৈ গ'ল। তুমি মানে চবতকে বেলেগ ভাবি পেলাই বেলেগ। কৰিব লাগিব তুমি বেলেগকৈ ভাবি পেলাই বেলেকৈ কৰিবাগ বোৰটো বেলেগে যেনেকৈ আছে তুমি তেনেকৈ কৰিবলৈ গ'লে ইমানে। প্ৰতিযোগিতা আজি তুমি নোৱাৰিবা।
মই নোৱাৰিম।
চম্ভালিব
এ বহুত বহুত আজিকালি সি
তোমাতকে বেছি সুবিধা দিব বেলেগে গম পাইছা নাই দিয়ে আছে বা সেই তালেই যাব ন য'ত মানুহে য'ত বেছি সুবিধা পাব তলে যাব ন হে তেনেকুৱা কথা সেইটোৱে সৰুতে যদি ভাবিলো হেতেন নো কথাবোৰ যিবোৰ বেয়া বুলি ভাবি লৈছিলোঁ এই পঢ়ি শুনি নো কি ডাঙৰ মানুহ হৈছে যা নপঢ়োঁ যা
সেইটোৱে
আমি আমাৰ চেতনা সঁচা কথা ক'বলৈ গ'লে আ জানো না তুমি মই কেনকা আমি মানুহকেইটা কেনকা আমি সেই চেতনাটো আহিব লাগিছিলে আট আমাৰ সেই যেতিয়া আমি ধৰি লোৱা হেৰিটো পঢ়ি আছিলো আৰু সেটো ক্লাছ মানে হাই ছেকেণ্ডীটোত বিয়া কৰাও সেই দুবছ সেই দুবছৰতে আমি বুজি পাব লাগিছিলে হিচাপ মতে কিন্তু নাপালো যে সেইকাৰণে ধ্বংস
বহুত ধ্বংস হৈ গলো তাৰপিছতো তাৰপিছতো সময় আছিল আমি যদি ইয়াত আহি ইয়াত আহি যদি মই লাষ্ট আমি লাষ্টলৈ অলপ
ইয়া ইয়াত আহি পেলাই কি হ'ল তাত আমি ধ্বংস হৈ আহিছো ইয়াত ই এইবিলাক বেছিয়ে হৈ গৈছো ইয়াত বেছি হাৰ মানে তোমাৰ খোলা পাই গৈছোঁ একো শাখ সন নাই কিবা নাই নিজৰ মতে পইচা খৰচ কৰিছো ইটো খাইছো সিটো তাছত ওলাই গৈছো পাইছো পইচা কোনো মানে মুল
অ সঁচাকে উম পইচা মূল্য সচাঁকে বুজি নাপালোঁ তাত নিজে ঘটিলে গম পায়
তুমি তাত থাকা যি তু তুমি ঘৰত থাকিলে বিশ টকা মূল্যতো বহুত যেন লাগে ইয়াত থাকিলে বিশ টকা পইচা পইছাই নহয় যেন লাগে
বিশ টকা এশ টকা মূল্য নহয়
তেনেকুৱা কথা মানে ধৰা
আৰু তাত কি খৰচ কৰিবলে আমি নাভাবোৱেই চাওঁ যত
তুমি খৰচ কৰিবলে আমি নেভাবোৱে অকণো নাভাবোঁ অকণমানো মানে একেবাৰেেই নাভাবো আমি এনেকুৱাকে খৰছ কৰোঁ কিন্তু তাত দেখিছা নাই আৰু তাত এনেকুৱা তুমি তুমি ঘৰত থাকা আজিৰ দিনটো চাগে ঘৰতে যদি সোমাই আছা তেতিয়াহ'লে তোমাৰ দছ টকাও খৰচ নাই
মোৰ দছ টকা আজি মোৰ দছ টকা খৰচ নাই কালিও খৰচ নাই
অ সেইটোৱে কিন্তু তুমি ইয়াত মোৰ কোনদিনানো এশ টকা তলত খৰচ হৈছে কিন্তু ক কে কামৰ কামত একো অহা নাই আক সেই পইচাটো খৰচ কৰি সেইটোয়ে দেই ইয়াত তুমি এশ টকা দিনটো তুমি একো ওলাই নযাও আজি ৰুমতে থাকিম বুলি ভাবিলেও এশ টকা এটা খৰচ হবই
হ'বই হ'বই ক
তে এ বঅঅ বজাৰ যে সদায় গৈ পেলে গৈ পেলে মই বেছি বেয়া হৈছো বজাৰ কৰিবলৈ গৈ গৈ ধ্বংস হৈছো। বজাৰ কৰিবলৈ গ'লেই আজিকালি কঁঠাল গুটি নেমু কচু এইবোৰ কিনিলোঁগে গৈ পেলাই কিন্তু গৈছিলোঁ মই আকৌ এ এ এই কাৰ্টন বিচাৰি
তোক বিচাৰি আহি আহি আহিলাই যেনিবা এইবোৰ বস্তু কিনি আছে যে
এ নহয় দালি এপোৱা কিনিছোঁ তাৰপিছত তোমাৰ কঁঠাল গুটি কিটা কিনিছোঁ কঁঠাল গুটি কিটা কিনিছোঁ যেনিবা হেই আউ এইটো কি বুলি কয়, খোৱা কেইটা খাম, নহ'বা ঘৰলে লৈ যাম তাৰপিছত কচু কেইটা, কচু তোমাৰ কচু তিনিটা-চাৰিটা আছে, আমাৰ সেইফালে ওলোৱা নাই ন, মই এনেও মানে দুটামান ঘৰলে লৈয়ে যাম, মানে ইয়াতহে ওলাইছে এইবিলাক আমাৰ ঘৰ ফালে নাই ওলোৱা নহয় এতিয়া। সেইটো কাৰণে কিনিলো।
বতৰ কেনেকুৱা সেইফালে?
বতৰ বহুত গৰম নক'বই আৰু কিবা এটা হৈছে।
এইফালে কিন্তু বৰষুণে, বৰষুণ।
মানে গৰম মানে ভাল, গৰমেই হৈছে দেই তোমাৰ আহিব তুমি যেতিয়ালৈ আহিবা ন, তেতিয়া সময়ত চাবা খুব বৰষুণ দিব এতিয়া এই যিটো গৰমতটো দি আছে ন, যিটো ৰ'দ দি পানীটো ওপৰলে নি আছে, সেইটো ঢালিব লাগিব নহয়।
ঢালিব এসময়ত।
আজি দেখিছোঁ তোমাৰ, আমাৰ সেইফালে বোলে, ধেই পানী হয়নে?
এ, গোটেই, তোমাৰ কিবা-কিবি খঢ়াইছে।
কিবা ভাঙিলে নেকি বাৰু ৰে, ৰেলৰ কিবা দলং এখন ভাঙিলে নি, বাৰু আজি?
অ, চিমেণ্ট চাপৰিত তোমাৰ
অ, অ, সেইফালে ভাঙিলে ন, পাহাৰ চাইডে। পাহাৰ ফালে, গম পাইছোঁ, এ, অ, গম পাইছোঁ। তাকে, এইফালে পাহাৰ ফালে ভাঙিছে তাকে।
পাহাৰ
উম, আজি তাকে, হেৰি সেইফালে বৰষুণ দিছিলে নাই দিনত?
বৰষষুণ দিছে, মাজে, মাজে, মাজে মানে, এই। অলপমান পেলাই আকৌ নাই, অলপমান পেলাই আকৌ নাই।
অ, তেনেকুৱাহে নি, ঠিকে আছে বাৰু। তাকে। বতৰ মানে, আমাৰ এইফালে মহিমা ইফালে মহিমা ধৰিব পাৰি তোমাৰ মানে, এ, গম পাওঁ আৰু মই যে আৰু এসপ্তাহ মান আৰু গৰম দিব বুলি। তেনেকুৱা আৰু ভাবি থৈছো, মই যোৱা দিনালৈকে দিব বুলি ভাবি থৈছো।
দিব ন।
তাকে দিব ভাল দিব, তুমি অহা সময়ত খুব হেৰি দিব। বৰষুণ দিব, উম,
বাকি কি, ভাত পানী-খালা নহয়।
তাকে খালোঁ আৰু ভাত-পানী আজি তোমাৰ, সেই গাহৰি আছিলে। তাৰপিছত খালোঁ বাৰু, গাহৰিয়ে বন্ধাকবিয়ে বনালে আজি।
ঠিকে আছে। খাই বৈ আহা আৰু আহিবা যেতিয়া।
তাকে।
এদিন আমাৰ ঘৰ ফালে আহিবা আকৌ, অহা আগত অ, তুমি এদিন আমাৰ ঘৰলৈ আহিবা ভাত খোৱাকে তাৰপিছত এই তোমাক বস্তু কেইটামান দি পঠিয়াম, তুমি লৈ আহিব দেই দাদাহঁতৰ ঘৰলে।
কি বস্তু?
এই বেলেগ একো নহয়, চাউল এক, এক ডেৰ কেজিমান দি পঠিয়াম, মানে বেলেগ চাউল নহয় তোমাৰ এই ক'লা চাউল। এ, খুজি পঠিয়াইছে কৈছে মানে
মই যাওঁতে গাড়ীতে যাম, তাত তোমালোকৰ সেইকণত লৈ যাব পাৰিম।
মই ওলাই আহিম তোমাৰ, তোমাক দি দিম।
মই ফোন কৰি দিম, তুমি ওলাই আহিবা।
অ' ইনেই এনে পাৰিলে আমাৰ ঘৰৰ ফালে এপাক যাবা আকৌ এনেই দেখোন তোমাৰ যোৱা নহ'বগৈ ইয়াৰ পিছত দেখোন আমাৰ এনেও সম্পৰ্কবোৰ আঁতৰ হৈয়ে গৈ থাকিব। ক'তনো সময় পাবা তুমি বেলেগত ব্যস্ত হৈ যাবা।
থাকিবচোন তুমি এখন জিলাতে থাকিবা মই চাৰি মাহ এখন জিলাতে থাকিম চোন। লিংটিং কে ঘূৰি পম আৰু।
তেওঁ।
তুমি তুমিও আহিবা ইয়াতে
মাল মই যি দেখিছো আমাৰ কেইটা ঘৰে ঘৰে খোৱা সেই বিয়া চিয়া পাতিলেহে হ'বগে যেন পাইছোঁ। বিয়া খাবলে যোৱা।
সেইটোৱেটো এইটো টাইমত ওলাই যাবলৈ মন নাযায়।
এতিয়া এইফালে যে এতিয়া যে গুৱাহাটীতে তে আছে ল'ৰাটো বগাকে ল'ৰাটো যে। তোমালোকৰ লগৰ এ তা ঘৰলে ন তাৰ ঘৰলেনো মোৰ নো এনেই ক'ত যোৱা হ'বনো যদি সি বিয়া চিয়া পাতে পিছলৈ তেতিয়া মাতিলে তেতিয়া বেয়াহে যোৱা হ'ব আৰু তোমালোকৰ লগত নহ'বা এনে মই ক'ত যাম নো কিন্তু তাৰ লগতো মোৰ ভাল।
মইও যোৱা নাই চোন মই তেনেতৰ ঘৰলে যোৱাই নাই চোন
অ সেই তেনেকুৱা কথা বা তোমালোকৰ ঘৰলে নো সি এনেই এতিয়া কেলে আহিব নো। অহা কোনো কাৰণ নাই হে তেনেকুৱা হে সেই তেনেকুৱা কিবা ক্ষেত্ৰতে অহা আহিলে অহা আও।
তই অহা
তাকে মইও তোমালোকৰ ঘৰলে যাবলৈ মন গৈ আছে তুমিও পাতি দিয়া নি বাও সোনকালে
বিয়াখন ছোৱালী নাই নহয় তুমিয়ে পাতি দিয়া নেকি, তুমিয়ে পাতি দিয়া নেকি
চাওঁ তাকে তোমাৰ এনেই তোমাৰ তো এতিয়া বৰ্তমান পইচা পাতি দিগদাৰ হৈ আছে ন।
অ'।
অ বৃদ্ধ চাওঁ গম পাইছে বৄ
এ নাই নাই নাই এ নাই নাই নাই তাৰপিছত কি হব।
তাৰপিছত আৰু সোনকালে এদাই হৈ যাব সেইখন কাহিনী এখন কাহিনী সামৰি আকৌ নতুন কাহিনী এখন মিলিবা আও।
সেই নাই নাই নাই নাই ইমানটো সিমানটো কৰিবলে আহি ইয়াত প্ৰথম বিবাহতে যিমান টকা খৰচ হ'ব ছেকেণ্ড বিবাহত উখ এযুৰখৰচ হব। ছেকেণ্ড বিভাহৰ কাৰণে নাপাবও পাও মই।
তাকেহে তাকে তাকে দ্বিতীয় বিবাহৰ কাৰণে দিগদাৰ হৈ যায় বাৰু সেইটো গম পাইছোঁ।
উম
এই পাতা সোনকালে তোালোকৰ ঘৰৰ ফালে ফুৰিবলে যাওঁ অকণমান।
পাতিম পাতিম বাৰু ৰ'বা।
সোনকালে পাতা বয়সো হ'ল নহয়। বয়সো হৈছে নহয় মানুহ মানুহটো ওখ হৈ গৈছে দিনক দিনে।
বয়স নহলেও মানুহটো দেখাত বয়স হোৱাৰ গতে লাগি গৈছে আৰু।
তাকেহে পাতিব হ'লে আৰু।
পাতিম পাতিম।
সিদিনা এটা কথা ভাবিছা নাই বাৰু আৰু দহ আৰু দহ বছৰ নাই আমাৰ হাতত সেইটো কামৰ কাৰণ আৰু খুব বেছি ছবছৰ পাঁচ বছৰ। কথাটো ভাবিছে নে আউ পাঁচ বছই আছে বুলি ধৰিব পাৰা। পাঁচ বছৰ ভিতৰত কিবা এটা কৰিব লাগিব আউ পাঁচ বছৰ ভিৰত পাতিব লাগিব নহবা তোমাক ঘ মানুহে থৈ নিদিয়ে নহয় কাৰণ তোমাৰো ভন্টি এজনী আছে মো ভন
মোৰ আগে মাজ সেইটো হয়
আগত আমাৰো হেৰি কৰিব লাগিব ন আমাৰ সেইটো বুজা আহি যাব মানে মাথাত
এতিয়া তোমাৰ কিছুমানৰ ভন্তি হত নাই হা
সিহঁতি দেৰিকে পাতিলেও হ'ব আমাৰ আকৌ দিব লাগিব নহয় আমিওতো ৰাখি থব নোৱাও না তেনেকা কথা
সেইটো আম ভণ্টি এজনী আছে এতিয়া দায়িত্ব আছে ন
অ', সেইটোৱে সেইকাৰণে আগতীয়াকে কৰিব লাগিব আউ পাঁচ বছৰ আউ বেছি দিন নাই
নাই নাই নাই